অ'ৰ
হয় নমস্কাৰ কওকচোন। হয় খবৰ খাতি ভালেই, আপোনাৰ?
মোৰো ভালেই। আ, খেতি বাতি কেনে চলিছে?
হয়, খেতি বাতিটো ইমান ভাল চলা নাই, আমাৰ মাথাউতি ছিগিলে। তাৰফলত গোটেই পানী হৈছে, সেয়ে অসুবিধা এটা হৈ আছে। হয় হয়, আমাৰ এইবাৰ এইটো অসুবিধা বহুততে দেখা দিছে।
তাকে, এতিয়া মই আপোনালৈ বৰ বিশেষ কথা এটাৰ কাৰণে মই এই কলভাগ লগালোঁ।
হয় কওক।
হয়, কিয়নো মই আপুনিতো জানিছে মই বুঢ়া হৈ আহিছোঁ দিনক দিনে।
হয়।
হয়, ইয়াৰ আগৰবাৰ যি প্ৰধানমন্ত্ৰী আছিলে তেওঁক ময়ে নিৰ্বাচিত কৰিছিলোঁ মোৰ দ্বাৰা, আপুনি যদি এইবাৰ প্ৰধানমন্ত্ৰী পদত উঠিব বিচাৰিছে মোক যোগাযোগ কৰিব।
হয় মই নিশ্চয় কৰিম বাৰু, মোৰো বয়সটো হৈছে, মোৰ এতিয়া ইমানটো অ' প্ৰধানমন্ত্ৰী পদ জয় কৰিবলৈ ইমানটা মন নাই বাৰু।
এ, তেনেদৰণৰ আপোনাৰ যদি আপোনাৰ যদি আশা সীমিত হয় তেন্তে এইটো আপুনি কেতিয়া আগবাঢ়ি যাব নোৱাৰে, আপোনাৰ আশা যি কল্পনা সেয়া অসীম হব লাগে, সেইবাবে মই ভাবোঁ আপুনি প্ৰধানমন্ত্ৰী পদৰ বাবে আপুনি আ, যুক্ত আছিলে। সেইবাবে আপুনি খুব মাত্ৰাত ঢেকীয়া খাওক, ঢেঁকীয়া খালে হেনো মই জনামতে প্ৰধানমন্ত্ৰী হয়।
হয় হয়, আপুনি এইটো কি কথা কৈছে, মই আজিলৈকে বাৰু মই শুনা নাছিলোঁ বাৰু।
হয়, কথাটো আপুনি কি গম নাপায় নি এইবাৰ যে যিজন মুখ্যমন্ত্ৰী আমাৰ উঠিছে সেইজনো মইহে ঢেঁকীয়া খুৱাই খুৱাই প্ৰধান, মুখ্যমন্ত্ৰী বনালো।
হয় হয়, মোক আপুনি অকৰা পাইছে যেন লাগি আছে মোৰ।
এ, আপুনি সেই কথাটো যেনেকে পাতিছে তেনেধৰণে পাতি যাওক।
হয় হয় আৰু এতিয়া আপোনাৰ খবৰ খাতি ভালেই নে?
হয় মোৰ খবৰ খাতি ভালেই আৰু এতিয়া আপুনি মোৰ কথাটোক সম্পূৰ্ণ কৰিবলৈ দিয়া নাই, আপুনি যদি আপোনালোকৰ ঘৰত ঢেঁকীয়া নাই তেন্তে মোক যোগাযোগ কৰিব, মই আপোনাৰ ঘৰত কুইণ্টেলৰ হিচাপত ঢেকীয়াত দি থৈ আহিম।
হয় হয়, মই আপোনালৈ নিশ্চয় এটা ফোন মাৰিম বাৰু যদি মোৰ খাবলৈ মন যায় তেতিয়া মই
খাবলে মন গলে নহ'ব খাবলৈ মন নগ'লেও খাব লাগিব, আপুনি মুখ্যমন্ত্ৰী হ'বই লাগিব নহ'লে প্ৰধানমন্ত্ৰী।
হয় হয় মই চাম বাৰু, হ'ব এতিয়া আপুনি আপোনাৰ বাকী খেতি পথাৰৰ খবৰ কক।
আপুনি জানিছে আৰু বুঢ়া হৈ আহিছোঁ কিনো খেতি কৰিম আৰু। এই কৰি আছে মোৰ ল'ৰাকেইটাই।
হয় হয়, মই মই শুনিবলৈ পাইছোঁ আপুনি বহি বহিয়ে খাই বুলি মই শুনিবলৈ পাইছোঁ।
এই বুঢা মানুহে বহি নাখায় থিয়হি খাব নেকি?
হয় এতিয়া আপুনিতো ইমান বুঢ়া হোৱাগে নাই বাৰু, আপুনি মোত
এ ক'ত বুঢ়া হলোগে আপোন ন আপ মোৰ এতি এইবাৰ ষাঠি বছৰ বয়স সোমাব, এতিয়া মই বুঞা বুঢ়া নহয় আৰু ডেকা হৈ আছোঁনে।
হয় আপোনাৰ মই মাতটোত আপুনি বুঢ়া হৈছে যেন মই মোৰ লগা নাই বাৰু।
অ মাতত নাযাবা বোপাই মাতত নাযা মোৰ মাততো মানে আগৰ পৰাই তেনেকুৱা এ ডেকা লোৱা লিখি
হয়, হয়, আপোনাৰ এতিয়া মই বস্তুটো অকমান বেলেগকে শুনিবলৈ পাইছো, আপুনি বুঢ়া হৈছে বুলি মই এতিয়া কল্পনা কৰিছো বাৰু আপোনাৰ মাতৰ সহায়ত।
হয়, হয়, এতিয়া বোপাইতো এতিয়া তুমি কথা এটা শুনিবা এতিয়া আজিকালি যে ল'ৰা-ছোৱালীবোৰ যে এইবোৰ প্ৰেম বিবাহত যে আৱদ্ধত হৈছে তুমিতো চাগে দেখি চাই। হ এতিয়া এই আমাক গাঁৱে তুমি বহুত গেইটা চলি চাব পা একো কেলা লৰা লগত লিলি মায় ও ৰাম-ৰাম মোৰ মানে দেখি গান উমখি উঙি যায় গম পাইচা নাই বাৰু।
হয়, হয়, এতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে ইমান এতিয়া আমি বুজাই-বুজাই ৰখাব পৰা নাই তেওঁলোকে এতিয়া, হয় মই গৈ আছো। মোৰ-মোৰ কথাটো শুনি লওঁ আপুনি হয়। এতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে আৰ এতিয়া প্ৰেমত পৰিছে। এইটো-এইটো প্ৰেম বোলা বস্তুটো স চবৰে হয় আপোনাৰ কথা মোৰ মনত আছে যে পুনি দলঙৰ ওপৰত গৈ আপুনি প্ৰেম কৰিছিলে আৰু আপুনি তেওঁকে আপুনি নি
টপিকতো আপুনি বেয়া কৰি পেলালে অ, আপোনালোকৰ মই এইবাৰৰ পৰা কথাই নাপাতো যোগাযোগেই নকৰোঁ।
হয় আপুনি মোক যি কৈছে মই তাৰে
এটা মই দীঘলীয়া টপিক উলিয়াম বুলি ভাবিছিলো এটা দীঘলীয়া বাইক কলিয়াম বুলি ভাবিছিলো আপুনি তাতে বেয়া কৰি পেলালে গোটেই।
হয়, হয়, আকৌ কওক বাৰু এতিয়া, কি কয়।
এতিয়া আকৌ নোলাই আৰু সেইটো বাদ দিলো আৰু মই আপুনিতো
হয়, হয়, হয় আপুনি মোক প্ৰথমতে ফোনত কৈছিলে যে আপুনি এটা বিশেষ দৰকাৰত
ৰ'ব মই আপোনাক প্ৰথমতেই কৈছিলোঁ যে এইটো আমি অকণমান যেনেকে মই কৈ যাওঁ অকিমান তেনে ধৰণে আপুনি বহলাই যাব, নাই আপুনি মোৰ কথাটো ত নিদি আপুনি নিজৰ মৰ্জিমতে আপুনি গোটেই বাক্য শাৰী বেয়া কৰি পেলালে। মই সেইবাবে ভাবিছো এই পি আজি পুনৰবাৰ মই যি যোগাযোগ কৰিম সেই যোগাযোগটো মই বেলেগৰ সৈতে কৰিম আপোনাৰ সৈতে দ্বিতীয়বাৰ মই সেই যোগাযোগ নকৰো বুলি ভাবিছো। এ আপুনি অন্তৰত দুখ পাবই লাগে, মইয়ে দুখ পাইছো আপোনাৰ জহত
হয়, এতিয়া আপুনি মোক প্ৰথমতে ক'লে, যে আপুনি এটা মোৰলৈ বিশেষ দৰকাৰত ফোন মাৰিছিলে।
নাই, এতিয়া মোৰ কোনো দৰকাৰ নাই আপোনাৰ লগত, আপুনি শেষ কৰি পেলালে চব।
হয়, এতিয়া বাকী আপোনাৰ ঘৰৰ সকলোৰে ভালেইনে?
ভালেই আৰু এতিয়া তুমি আৰু যিখন কৰিলা আৰু এতিয়নো বেয়া বুলি কলেনো অকণ মানিবা।
হয়, আপোনাৰ খংটো অকণমান সোনকালে উঠে বুলি মই গম পাইছো বাৰু এতিয়া। হয়। আমাৰ এই, এই খং আপুনি যদি কমাই থব পাৰে তেতিয়া মই
এই ৰ'ব, ৰব মোৰ কথাটো শুন এই মই আপোনাক কৈছিল নাই? মই কৈ লওঁ কৈ লওঁ বুলি, আপুনি মোক ক'বলৈ নিদিয়ে আপুনি এনেই কথাটো বেয়াকৈ পেলালে।
হয়, আপুনি মোক কবলৈ কলে তাৰপিছত মই কৈছো আৰু তাৰ মোৰ ওপৰত কথা কৈছে।
এই কথা ক'মেই, আপুনি খেলি মেলি কৰিছিলে, সেই কনে মই কথা কব লৈছিলো। যে আপুনি যাতে খেলি মেলিটো নকৰে আপুনি যদি খেলি মেলিটো নকৰে মই তাৰ বাবে মোক কথাটো কম বুলি ভাবিলোঁ। কিন্তু আপুনি, খেলিে মেলিটো কৰিলেই নহয়, তৎক্ষণাত।
হয়। এতিয়া মই আকৌ পুনৰ আৰম্ভ কৰিছোঁ পৰা
হ'ব, সেইবোৰ কথা বাদ দি পেলাই এতিয়া, মই বেলেগ কথা এটালে যাওঁ। ৰ'ব শুনক জি এতিয়া আমাৰ সমাজত যি লেতেৰা- পেতেৰাবোৰ হৈছে, এইটো যে আমি চফা কৰিব লাগে। এই যি আমাৰ আগন্তুক মিটিং এখন আহি আছে। তাত আমি দাঙি ধৰিব লাগিব আপুনি আৰু মই-
হয়।
গম পাইছে, এ এতিয়া চওঁক আপুনি আমাৰ নামঘৰত কিবা অনুষ্ঠান এটা পাতিলে বা কিবা এটা পাতিলেই যি খাদ্য খোওৱোৱা হয় সেই খাদ্যবোৰ আমাৰ মানে যি কাষৰ নদীখন, তালে মানে সেইফালে নিক্ষেপ কৰি দিয়া হয়। তাৰ ফলত আপুনি চাব পাৰে, এঘন্টা দেৰ এ এসপ্তাহ, দুসপ্তাহৰ পিছত যদি আপুনি সেইফালে পাৰ হয় যি দুৰ্গোন্ধ, মই ৰাম, ৰাম থাকিব নোৱাৰি গম পাইছে নাই।
হয়, হয় এইটো আমি তাত
আমি প্ৰত্যেকটো ঘৰৰ মুখৰ আগত এটা, এটা ডাষ্টবিন লগাম। আৰু সেই, পৰিষ্কাৰ কৰি ৰাখিম বুলি ভাবিছোঁ।
হয়, সেইটো আমাৰ এটা কথা। কিন্তু আমি, সেইটো আমাৰ নামঘৰত আমি সেইটো খাদ্য ব্যৱহাৰ কৰিম, আৰু আমি আকৌ সেই খাদ্যৰ থালি আনি, আমাৰ নিজৰ দুৱামুখৰ পদূলি- মুখৰ ডাষ্টবিনত পেলাব নোৱাৰিম। সেইবাবে আমি নামঘৰৰ আগফালে এটা
নামঘৰৰ আগফালে নহয়, আমি গাঁত এটা খান্দিম। সেই গাঁতটোত আমি সেই নামঘৰৰ বস্তুবোৰ পেলাম, আৰু আমাৰ যি ঘৰৰ পধূলি মুখত যি লেতেৰা-পেতেৰা হয়, বা কোনোবাই কিবা খাই পেলাই য'তে, ততে, পেলাই য'তে-ত'তে নেপেলাবৰ বাবে, আমি ঘৰৰ পদূলি মুখতে এটা- এটা ডাষ্টবিন ৰাখিম। সেইটো কৈছিলোঁ, আপুনি কথাটো চাগে বুজি নাপালে। হয়, আৰু আপুনি চাব দেই, আমি আমি এ এদিন- আৰু ক্ৰিকেট খেলিবলৈ গৈছিলো আপোনাৰ এখন গাঁও এখন কছাৰী পথাৰ নে কিবা বুলি কয়
হয়।
সেই জেগাত গাওঁ খনে, আপুনি যোৱা হ'লে, গা শিয়ঙি উঠিলহেঁতেন। ইমান সুন্দৰ জেগা। না, পধূলিত বালি, না, ৰাস্তাটোত, গছৰ পাত এটা। না, আপোনাৰ এ চিপছৰ পেকেট, কি পলিথিন, তেনে ধৰণে একো বস্তু নাই। এ-একদম, প্ৰত্যেক ঘৰ খোৱাৰ আগত এটা- এটা ডাষ্টবিন। কি সুন্দৰ মই পৰিৱেশ ৰাম ৰাম। কিন্তু, আমাৰ এই গাঁওবোৰ তেনেকুৱা পৰিৱেশ মই দেখা নাই। সেইবাবে আমি ভাবিছোঁ তেনে ধৰণৰ যি বিকপ্ল, আমি হাতত দাঙি লোৱাটো বেছি উচিত হ'ব বুলি ভাবিছোঁ।
হয়, এইটো আপুনি বহুত ভাল কথা কৈছে, এইটো মই আপোনাৰ লগত মই উম উম, জড়িত থাকিম বাৰু।
হয় হয়, এই কিয়নো এতিয়া পুনৰ যি মিটিং খন আহি আছে, সেই মিটিং খনত আপুনি মইয়ে দাঙি ধৰোঁ তেতিয়া সেইটো অকমান ৰাইজে অকমান গুৰুত্বটো দিব, কিয়নো এজনে কথা এটা দাঙি ধৰিলে, কথাটো নহয়গে সেইটো কাৰণে আমি দুইজনে মিলি দাঙি ধৰিলেহে সেই, কথাটো অকনমান গুৰুত্বটো মানুহে ল'ব। আৰু এই গুৰুত্ব নল'লে নহ'ব গম পাইছে নে নাই। কিয়নো মানুহবোৰে অকল নিজৰ ঘৰখন চফা কৰি ৰখাটো বিচাৰে। যদি ঘৰৰ কাষৰ চৌপাশ, সেইখন চৌপাশখন চাফা কৰিব নিবিচাৰে এতিয়া চওক এতিয়া, যোৱা কিমান বছৰত কিমান মানুহ ডেংগুৰ ফলত মৃত্যু হৈছে এতিয়া তেওঁলোকে যদি, তেওঁৰ চৌপাশ খন চাফা কৰি ৰাখিলেহেঁতেন, তেতিয়া সেই মহ, বু বা মানুহ জমা আহ জন্মই নহ'লহেঁতেন, আৰু সেইবোৰৰ ফলতেহে আপোনাৰ এতিয়া মানুহবোৰ মৃত্যু হৈছে। সেইটো কাৰণে মই ভাবো এই যিমান পাৰে ঘৰৰ চৌপাশবোৰ চাফা কৰি ৰাখিব লাগে, তেতিয়া মৌ জাতৰ বস্তুবোৰ নহয়। তেতিয়া একদম মানে এইবোৰ আপোনাৰ ডেংগু, মেলেৰিয়া, এইবোৰ বেমাৰো নহ'ব।
হয়, মই শুনিবলৈ পাইছিলোঁ, আপোনাৰ ল'ৰাটোৰ ডেংগু মহে কামোৰিছিলে।
আৰু তেওঁ আহ, অতি জ্বৰ হৈছিলে বুলি মই শুনিবলৈ পাইছো।
এইটো ডেংগু নহয়, এইটো বেলেগ কিবা বেমাৰ হে হৈছিলে এইটো মই এ মেডিকেল নিলো, ভালো হ'ল লৰাটো বাৰু।
হয়, হয়।
হয়, হয়।
বাকী আপুনি ভাত পানী খালে?
মই ভাত পানী খালো বাৰু, খাই বৈ অকনমান বোলো বতাহ অকন খাও বুলি ওলাই আহিছো।
হয়, এতিয়া আপুনি গাহৰি মাংসটো খাই নে নাই? আগতে খুব খাইছিলে।
হয়, হয়, গাহৰি মাংসটো খাও বাৰু।
হয়, আপুনি এতিয়াটো হয়, হেল্ল'?
হয়, হয়, কওক। হয়, আপোনাৰ অকণমান কাষত কোলাাহলৰ সৃষ্টি হৈছে, আপুনি যদি অকণ আঁতৰি আহিলহেতেন আমাৰ বাৰ্তাৰ বাবে সুবিধা হ'লহঁতেন হয়, হয়।
হয়। এতিয়াতো আপুনি এই আমাৰ সংস্কৃতি বা আমাৰ নামঘৰৰ আহ সৈতে আপুনি উত্তৰ পতৰ ভাৱে জড়িত হৈ থাকে, সেই সেইফালে আপুনি এতিয়া এতিয়া গাহৰি মাংসটো খাই নে নেখায় সেইতো কওক আপুনি?
হয়, মই গাহৰি খাওঁ কিয়নো আপোনাৰ যি, খাদ্য তাৰ লগত আপোনাৰ কোনো হেৰি নাথাকে। আপোনাৰ গাহৰিটো আপোনাৰ প্ৰত্যেকজন অসমীয়া মানুহে খায়, সেইটো গাহৰিটো আপোনাৰ প্ৰত্যেকজন অসমীয়া মানুহে খাই, সেইটো কোনো আপোনাৰ হেৰি নাথাকে খাদ্যৰ লগত আপোনাৰ যি জাতি ভেদ, সেইটো আপুনি সলাব নোৱাৰে।
হলেও আপোনাৰ দেউতা এজন নামঘৰীয়া, হলো আপুনি এইটো বেয়া কাম কৰিছে আপুনি গাহৰি মাংস খাই।
নাই নাই নাই, সেইটো আপোনাৰ খাদ্য ৰ লগত আপোনাৰ জাতি ভেদ কৰিব নোৱাৰি গম পাইছে নে নাই, আপোনাৰ এতিয়া অসমীয়া মানুহ আপুনি আপুনি চাগেটো আপুনি গাঁৱলীয়া ভোটৰ টাইপত আছে, সেইটো কাৰণে আপুনি গম নাপায়। আপুনি বাহিৰলৈ চাব পাৰে অ', প্ৰতয়েকজন অসমীয়া মানুহে গাহৰি খায়েই।
হয়, হয়, এইটো এটা কথা যে, আমাৰ দেউতা মাহঁতেটো নামঘৰৰ লগত ইমানতো জড়িত নহয় তথাপি আমি খাওঁ, কিন্তু আপোনাৰ দেউ তা এজন নামঘৰীয়া হয়, সেই ফলত আপোনালোকৰ ঘৰত কোনেও যাতে গাহৰি নাখায় তাৰ বাবোবে মই আপোনাক ক'লো।
সেইটো এটা কথা নহয়, আপোনাৰ নাম এইটো আপোনাৰ আদিম যুগৰ মানুহ বোৰে সেইবোৰ ভাবিছিল যে, গাহৰি মানুহ মানুহে নাখায় পায়। কিবা ধৰণৰ তেনে ধৰণৰ। কিন্তু আজিৰ যুগত সেই গাহৰি এইবোৰ সামান্য় হৈ পৰিছে।
হয়, হয়, আপোনাৰ কথাটোৱে হওক আৰু।
হয়, হয়, আৰু যেতিয়া মই আপোনাক কৈছিলো। ধেকিয়া খোৱাৰ কথা সেই তাৰ ওপৰত আপুনি কি ভাবিলে?
হয়, মই নিশ্চয় খাম, মোৰ এতিয়া মোৰ মনটো মোৰ প্ৰধানমন্ত্ৰী হোৱাৰ এ সিদ্ধান্তক কৰিলে মোৰ মনে সেইবাবে মই নিশ্চয় ঢেকীয়া খাম, আপুনি যিমান পাৰে মোক ঢেকীয়া দিব মই তাৰ বিনিময়ত আপোনাক যিমান পইচা লাগে দিম। আপুনি কিন্তু বেটি নানিব আপুনি ক'লে যে, এক কুইণ্টেল দি দিম, এক কুইণ্টেল যদি আনে মোৰ এবছৰ পাৰ হৈ যাব লাগিব। এক
এ আপুনি ডেইলি, ডেইলি পঁচিশ কেজি, ত্ৰিশ কেজি খাবই লাগিব।
হয় এইটো মোৰ দ্বাৰাই নহ'ব বাৰু, পঁচিশ কেজি, ত্ৰিশ কেজি খাব পৰা নহব।
আপুনি এতিয়া উঠি অহা প্ৰজন্ম, ৰ'ব আপুনি উঠি অহা প্ৰজ জন্ম ডেকা লৰা, এতিয়া আপুনি যদি পঁচিশ কেজি ঢেকীয়া খাব নোৱাৰে কেনেকে হ'ব বাৰু।
হয়, হয়, চাম বাৰু পাৰোঁ নে নোৱাৰোঁ। আপুনি কৈছে যেতিয়া, প্ৰধানমন্ত্ৰী পদটো পাম বুলি।
হয়, হয়, হয়, ঢেঁকী অকল ঢেঁকীয়া খালে নহ'ব, পালেং পাত তাৰ লগতে কচুটো সকলোবোৰ সামগ্ৰী আপুনি খাব লাগিব।
হয়, মই কচুতো নাখাও বাৰু মোৰ এটা অসুবিধা আছে, মোৰ ডিঙি প্ৰব্লেম